অ হেল্ল' শুনিছে?
অহ বন্ধু কোৱা
কি কৰি আছা?
মই আছিলো এনেই কিবা কিবি মবাইল চাই কেনে। তুমি কি কৰিছা?
মই এনেই মোবাইল চাই আছো
তুমিও ম'বাইল চাই আছা?
অহ
কেৱল মোবাইলে চাই থাকানে আৰু কিবা কৰা দিনতো?
নাই মোবাইলে চাই থাকো আৰু গেম খেলো।
কি গেম খেলা তুমি?
বি জি এম য়াই
বহুত চৰচি অ এইটো মও গেমটো মও সুনিছো বাৰু নামটো কেনেকুৱা হয় খেলিবলৈ?
ভালে হয় খেলিবলৈ।
হয় এনেই এই মোবাইলটোৰ যিবিলাক। গেম আছে এইবোৰ কিবা ভৱিষ্যত আছে নেকি মানে।
ভৱিষ্যত আছে বুলি কয় এতিয়া যেনেকে চলি আছে বি এম পি এচ তাতে ই। স্পৰ্টছ তাতে এনেকে ৰেজিষ্টাৰ কৰিব লাগে।
কি হয়তো বি এম পি এছ।
বি এম পি এছ আ বিজি এমাৰে এটা মানে টুৰ্নামেণ্ট।
আচ্ছা টুৰ্নামেণ্ট হয় মবাইল গেম।
অ মোবাইল গেম টুৰ্নামেণ্ট। মোবাইল খেলাৰটো ন।
ক'ত হয়টো।
এইটো অনলাইনতে হয় তাৰ পাছত আপোনাৰ প্ৰথম ৰেজিষ্টাৰ কৰিব লাগে তাতে। নাম দাখিল কৰিব লাগে প্ৰথমতে মই ইমান দূৰলেই খেলা নাই এনেই লগ বন্ধুৰ লগতে খেলি থাকো।
অ মানে কিবা অল ইণ্ডিয়াৰ ভিতৰত হয়নে গোটেই পৃথিৱীৰ ভিতৰত হয়টো খেলটো।
এতিয়া বি এম আই যোনটো আছে এইটো ভাৰতৰ ভিতৰতে হয়।
মানে টুৰ্নামেন্টৰ কথা কৈছো মই।
হা সেইটোৱে।
টুৰ্ণামেণ্টটোৰ কথা কৈছো।
অ টুৰ্ণামেণ্টটো এতিয়া যোনটো বি এম পি এছ বুলি কয় সেইটো প্ৰথমতে ভাৰতৰ ভিতৰতে হয়। ভাৰতৰ বিভিন্ন ৰাজ্য। যৰ পৰা যিকোনো কোনবা কোনোবা টিম আহে। ষোল্লটা টিম আহে। ন প্ৰথমতে আহে আপোনাৰ আহ ফ আঠচল্লিশটাত। আচ্ছা। টিমৰ ভিতৰত তাৰপিছত তাতে ভাগ ভাগ কৰি দিয়ে সেনেকে জিকি। কি জিকি জিকি আহি কেনে আপ। আপোনাৰ হয় ষোল্লটা দিন। ষোল্ল।
অসমৰ অসমৰ কোনোবা খেলিছেনে নাই।
নাই অসমৰ নাই এতিয়াতো নাই। বৰ্তমান তাত। অসমৰ কোনো টিম নাই।
কি লাভ হৈছে এইবোৰ গেম খেলি কেনে মইতো ভাবো এই মোবাইলৰ গেম বোৰ খেলিবই নালাগে এইবোৰ খেলাতকৈ তুমি নিজৰ যোনবোৰ ফিজিকেল যোনবোৰ খেল আছে ক্ৰিকেট হওক, ফুটবল হওঁক এইবোৰ লগ বন্ধুৰ লগত খেলিলে হয়তো চাই ভালে থাকিব। কিন্তু মবাইলৰ গেম খেলি থাকিলে তুমি বহি বহি তোমাৰ স্বাস্থ্যও বেয়া হব চকুও বেয়া হৱ।
সেইটোতো হয় এতিয়া আধুনিক যুগত গোটেই সোপা এনেকে ওলাইতো নাহে খেলিবলৈ ত ঘৰে ঘৰে মোবাইলৰ গেমে খেলে
অ মোবাইলৰ গেমটো খেলিব পাৰি যদি ইনে পইচা যদি ইনকাম হয় তেতিয়াহে কিন্তু এতিয়া বি জি আই এফত ষোল্লটা টিম গৈ আছে অসমৰো কোনো নাই এতিয়া তুমি ত বাৰু লগ বন্ধুৰ লগতে খেলা এ তোমাৰ কি লাভ হৈ আছে সেইটো
মোৰ একো লাভ হৈ থকা নাই এনে সময়তটো পাৰ কৰো আৰু সেইটোৱে খেলি কেনে
অবৰ্তত তুমি ফিজিকেল কিবা কাম কৰি আজি পৰা কিবা খেলাৱ হক ফুটবল খেলাই ক্ৰিকেট খেলাই।
সেইটোও কৰো মাজে মাজে ৰবিবাৰে ৰবিবাৰে কেতিয়াবা খেলিব ওলাই যাওঁ লগৰবোৰৰ লগত।
আচ্ছা, কি খেলা তুমি এনে?
আ ক্ৰিকেট খেলো।
ক্ৰিকেট খেলা নেকি। ক'ত খেলা?
এনে ওচৰতে ফিল্ড এখন আছে কাতি বিহু ফিল্ড
অ তাকে কোন কোন খেলিব পৰা অৱস্থাত আছে জানো
খেলিব পৰা অৱস্থা নাছিলে কেইদিনমান আগতে এতিয়া আমি বনাইছিলো এইটো খেলিব পৰা অৱস্থা।
মানে কিমান মান মানুহ হয় জোপে জাপে
হয় দহ বাৰজন।
উ। কিয় ভাৰতবৰ্ষৰ মানুহবোৰে এই ক্ৰিকেটতে বেছি মানে ইণ্টাৰেষ্ট ফুটবলত হয়তো এনেকে যদি অলপ ইণ্টাৰেষ্ট হ'লে হয় তেতিয়া ফিফা চলি আছে ফিফাটো হয়তু তেনেকে আমাৰ টিমটো খেলিব পালে হয় চাগে। ইণ্টাৰেষ্টটো কেলে কম বাৰু। অ অ।
ফিফা চলি আছে বুলি অলপমান আগ্ৰহ দেখাই আছে মানুহ বিলাকে বাকীতো এনে আগ্ৰহতো ক্ৰিকেটৰ পিনেই আছে বিৰাট কোহলি, ৰোহিত শৰ্মা
থাকে নেকি? তাতে মানুহৰ এই চাপৰ্ট নহলে আৰু আমাৰ ইণ্ডিয়াৰ টিমটো কেনেকে যাই পাব ফিফালে ফিফালে যাই পাব কাৰনে মানুহৰ চাপৰ্টো লাগিব।
সেইটোও হয় মানুহৰ চাপৰ্টো লাগে চাব লাগে।
আজিও নাচাওৱে বাৰো। ফুটবল খেল কিবা এটা এনেকুৱা হলে এই এছ এল চাইছিলো অলপ আগতে।
আই এছ এল চাইছিলো আমিও চাইছিলো প্ৰথম চিজনত যেতিয়া আহিছিলে। প্ৰথম যেতিয়া আৰম্ভন হ আৰম্ভণি হৈছিল তেতিয়া আমিও চাইছিলো তাৰপিছত দ্বিতীয়টো চিজনো চালো তাৰপিছত এনেকে এনেকে নোচোৱায়ে হলো আৰু লাহ লাহে লাহেকে চাবলৈ আগ্ৰহতো বাঢ়ি যাব লাগিছিল কিন্তু কমিহে গ'ল
সেই এই সমস্যাটো কিহৰ কাৰণে হৈছে বুলি ভবা তুমি চৰকাৰৰ ফালৰ পৰা গুৰুত্বটো মে এই খেলটোতে ইণ্টাৰেষ্টটো মানে ইমান নাই
মানুহখিনি ইণ্টাৰেষ্টে নাই চাগে
এনেতো আমাৰ ভাৰতবৰ্ষ নেখেলিলেওতো এনে পফা দেখখন বহুত মানুহে চাই দেখ আগো থকা যেন লাগে তেতিয়াহলে
আগ্ৰত এতিয়া কি ক'ব এতিয়া চাবহে আগ্ৰহ কৰে কোনো খেলিবলৈ আগ্ৰহ নকৰে ন বস্তুটো
অ সেই ল লাগি
ম কিবা এটা বস্তু বেছিকৈ আৰুাল ক্ৰিকেটোটো কে ক্ৰিকেটোটো খেলি ভাল পায়
সেইটো কষ্ট কম হয় যে মানুহে মানে এইটোৱে বিচাৰে মানুহৰ মাথাটো মগজুতটো তেনেকেই বনাইছে ভগৱানে সে যোনবোৰ কামত কষ্ট হয় সেইবোৰ কাম মানে কৰি মানুহৰ ভাল নালাগে যোনবোৰ সহজ হয় সেইবোৰ কৰি ভাল লাগে
সেইটোয়ে হয় এতিয়া হকীটো আমাৰ ৰাষ্ট্ৰীয় খেল বুলি কয়
অ
সেইটো খেলিব নিবিচাৰে আজিলৈ খেলা দেখাও নাই তাকো
সেইটো হয় কিন্তু হকী মইতো মান এতিয়া বৰ্তমান যোৰ খেলি আছে হকীো মোৰ প্লেয়াৰৰ নামেই নাজানচাৰো
যেনেকে আমি সৰু পৰা সৰু পৰা হ'লেও ক্ৰিকেট ফুটবল অলপ হলেও খেলিছো হকীতটো আজিলৈতো খেলি পোৱা নাই কোনো এখন খেলপথাৰত এইখন সেইটো খেলা নহয়
সুবিধাটো থাকিব লাগিব তেেল মটাৰত তেতিয়া চৰকাৰে সেই সুবিধাটো কৰিম দিব লাগিব
চৰকাৰো কৰি দিব লাগিব নিজৰ নিজৰ এ নিজৰ নিজৰ জেগাৰ সেইখিনি মানুহখিনিয় যোনটো ক্লাব থাকিব বা হেৰি থাকিব সেইখিনিয়ে ক্লাব খিনিও আগ্ৰহ দেখাব লাগিব যে এইখিনি খেলিব লাগে এইখিনি আমাৰ ৰাষ্ট্ৰীয় খেল হয় এইটো হয়
হকীটো খেলিবলৈ হলে আৰু বহু বস্তু লগা হয় ন হকীৰ কাৰণে এতিয়া প্ৰপাৰ ফিল্ড লাগিব হী হকী ফিল্ড লাগিব খ ক্ৰিকেট ফুটবলটো আমি যিকোনো ফিল্ডত খেলিব পাৰো হকীটো তেনেকে নোৱাৰিব হয়ে নহয়
হয় হয় সেইটোে হয় সেইটোে হয় সেইটোোক অলপ হেৰিখিনি বনাব লাগিব
এইবোৰ ফিল্ম যদি বনোৱা হয় তেতিয়া মানে হয়তো খেলিব মানুহবোৰে
সেইটো হয় খেলিব চাগে মানুহে নেখেলেই বেছি ভাগে ক্ৰিকেটে আগ্ৰহ দেখা যদি হকীৰ ফিল্ডখননো বনোৱা হৈ আছে খেল ো বনোৱা হৈছে যদি এইে একেচল্িছ সেইানি ক্ৰিকেৰ মেহে যায় মানুে
মকিতো কথা আছে বাৰু এতিয়া হকী খেলতো তোমাৰ হকী খেলত কেইজন প্লেয়াৰ থাকে
হকী খেলাত তোমাৰ থাকে সেইপিনে সাতজন সেইপিনে সাতজন
ঠিক আছে সাতজন প্লেয়াৰ ধৰি ললো মই নাজানো বাৰু একবাৰ তেনেকে এতিয়া হকী খেলৰ সাতজন প্লেয়াৰৰ সাতটা বেট লাগিব হয় নে নহয়
অঁ
প্ৰত্যেক মানুহে প্ৰত্যেক বেড কিনিব লাগিব এতিয়া সকলো ক পৰা অৱস্থা নথাকিব মানে তেনেকুৱা খিনু এখন বেন হলে খেলিব যাব পাৰো
এখন বেট এখন বল হলে এটা বল হলে যে
হয় যায় দোকান কিছুমান প প আছে
থাকে সেইটোতো থাকিব চব বস্তুতে যে এতিয়া ফুটবলতটো মানুহে ক কমেই খেলে কিন্তু তাতেও খালি প্ৰয়োজন এটা বলৰহে।
বলাৰ। ফুটবলতটো এনে খেলেই কিন্তু নেখেলা নহয় মানুহ বোৰে ক্ৰিকেট যেনেকৈ খেলে ফুটবল তেনেকে খেলা দেখিছো বাৰু মই নেদেখা নহয় এতিয়া আমাৰ অসমত হয়তো অলপ কম হ'ব পাৰে মেঘালয়ৰ পিনে গলে প্ৰায় ফুটবলতে গুৰুত্ব বেছি তেখেতসকলৰ
হয় হয় উত্তৰ পূৰ্বাঞ্চলৰ তোমাৰ সেইপিনে গলে মেঘালয় নাগালেণ্ড তেনে গলে হয় খেলাটোৱে। এনেুকুৱা ফুটবল।
মেঘালয়ততো বহুত ধুনীয়া- ধুনীয়া ফিল্ড আছে তোমাৰ ফুটবলৰ।
আছে আছে এতিয়া যেনেকে এইখন কি ফিল্ড পৃথিৱীৰ ডাঙৰ ফিল্ড এখন বনাম বুলি কৈ আছিলে আপোনাৰ মেঘালয়ত
হয় নেকি? অ ভালে হ'ব বাৰু। টো তা তাতে যদি হয় কেতিয়াবা মি চাব যাব পাৰিম তেতিয়া।
কিবা ফিল্ড অ
বুঢ়া হৈ যাম চাগে আমি ইণ্ডিয়াৰ টিমত চোচাত খেল। যোৱাৰ লগে লগে আমি।
উম যেনেকে সুনীল চেত্ৰী বুঢ়া হৈ গ'ল। ৰিটায়াৰমেণ্ট ললেে।
বেয়া লাগিছে বেছেৰাটোৰ কাৰণে মই এবাৰ খেলিব পালে ভাল লাগিল। হয়।
বাইচুং খুটীয়া খেলি খেলি আজি ৰিটায়াৰমেণ্ট লৈ কিনে কমেণ্ট্ৰি কৰি আছে।
তাকে। এনে ফুটবল এতিয়া ফিফা যোনটো চলি আছে তোমাৰ ফেভৰেট প্লেয়াৰ কোন হয়।
মোৰ ফেভৰেট প্লেয়াৰ ৰনাল্ডো।
ৰনাল্ডো চি কি খেলিছে।
এতিয়া অকলশাৰে তেখেতৰ তেখেতৰ গাতো দাই দি লাভ নাই। গোটেইখিনি টিমটোৰ ওপৰতে খেলাটো হয়।
অ সেইটো হয় বাৰু ৰনাল্ডো এনে বেয়া নহয় বেয়া প্লেয়াৰ বুলি কোৱা নাই ভাল প্লেয়াৰ হয়। বিশ্বৰ মানে। টপ ৰেংকত অহা প্লেয়াৰে হয় কিন্তু তথাপি সিদিনাৰে খেলখন ইমান এটা মানে ভাল নালাগিলে। মানে ইণ্টাৰেষ্ট ঠিক নহল মানে সিমান খিনি এক্সপেক্ট কৰি আছিলো আমি যে পাঁচ ছয়টা গ'ল দিব।
হ'ব হ'ব আগলে হ'ব আগলে দুখন মেচ বাকী আছে আৰু।
অ', এনে ওচৰ লকে পাব নে নাপায়?
পাব চাগে দিয়ক ঠিক আছে তেনেহলে।
অ এইখিনিতে সামৰিছোঁ। আৰু তেতিয়াহলে ঠিক আছে। অহাকালি কথা পাতিম।